অহ, উম শুনিছো। কি কৰি আছ?
বাহিৰত বহি আছো।
ভাত খালি?
খাই আহিছো এই মাত্ৰ।
উম ময়ও খালো ভাত কেইটামান। এ গৰমত খাবই মন নযায়
অলপ খাইছো খাবলৈ মন নাযায়।
এই হে মই গাজ টেঙা দি পেলাই মানে মাংস বইল কৰিছিলে টেঙা কাৰণেহে খালো বইল কাৰণে মছলা দিলে গৰমত ম মৰিয়ে থাকি মই গৰমত খাব নোৱাৰো।
গাছ টেঙা খাই ভাল লাগে কিন্তু।
অ আমাৰ এ স লোকেল মুৰ্গী হওক এনেকুৱা গাহৰি হওক গাজ টেঙা দি বনাই নহয়। বইল
আৰু আচাৰতটো বনাই থবিচোন ভাল লাগে।
অ বনাই থৈছে গাজটেঙা আম তাৰপিছতে সেই সৰিয়হ হয় আৰু বিষ জলকীয়া দি পেলাই আচাৰো বনাই থৈ দিছে। উম এটোপ -দুটোপ ললেই হ'লা
উম।
টো হৈ যাব আৰু মানে সেনেকুৱা। আচাৰকমা হ'লে মানে শালি ভাতৰ লগতো খাই দিব পাৰি
এতিয়া গৰমত আচাৰ অকমান লাগে টেঙা আচাৰ
অহ আৰু গৰমত চাবিচোন বিধে বিধে খাব মন নাযায় পাতলা দালি অকণ হলেই মানে আচাৰ অকণ হলেই হৈ যায় উম মইতো আলু পিটিকা অকণ হ'লেই হল যামো নহলে নেমু জোল এনেকুৱা
অহ।
অ কম গৰম পৰিছে নে বাপ ৰে বাপ মানুহ মৰি থাকিব এহে হে অ মই ভাবিছিলো আজি বোলত নিদিব নেকি? বাপৰে আজিও দিছে অ এটা দাগো নাই অ।
এটা চাইডে কুলা হৈ আছে কিন্তু সদায় এনেকে থাকে নপৰে বৰষুণ চৰষুণ
সেইটো কবা বেলেগ পিনে পৰি পেলাই থৈ দিয়ে পাহাৰ চাহাৰ খিনি যে
আমি যে ওলাই গলে সদায় বিজুলী মাৰি থাকে ক'ত বা বৰষুণতো দিয়ে গমেই নাপাওঁ।
অ কালি কম বিজুলী দিছিল নে।
আকাশখন চাবিচোন।
হয় দে।
সন্ধিয়া টাইমত বিজুলী মাৰি থাকে ৰাতিও কালি বৰষুণ ধৰিছিলে কিন্তু নিদিলে
অ। সেনেকে থাকে খালি কেনেকোৱা কালি কেনেকোৱা একে ডাৱৰ কোলা হৈ আহিছে মই ভাবিছো দিব আ আজি ভালে লাগিব বোলো
ৰাতি বোলো শুই ভাল লাগিব ঠাণ্ডা- ঠাণ্ডা নিদিলে
হয় দে মানুহ বিলাক যে একে বাটত ওলাই-ওলাই যায় গৰমক কোবত থাকিব নোৱাৰে।
আঠটা-নটালৈকে ঘূৰি ফুৰে আক
উম গৰমতে ঘূৰি কয় বেচেৰা বিলাক আৰু বতাহো নিদিয়ে চাবিচোন বেছি গৰম পৰিলে ভাবচোন এনেকোৱা গৰমত কবালৈ গ'লে কেনেকোৱা লাগি
উম অহ
ময়ে যে যাম কাইলে মোৰ সেইটোৱে চিন্তা লাগিছে
এ হুে হুে হুে হু ভালকে যাবি ভালকে আহিবি
সেইটো গৰমত যে গাড়ীৰ ভিতৰতো এচি টো লগালো মানে আৰু গাড়ীও কষ্ট
অহ এচিডাল লগোৱাতকে খিকিখন খুলি যাবিচোন বেছি ভাল লাগে
এ হয় বাৰু কথাটো হস্পিতেলৰ ভিতৰত বাও এ চি চলি থাকিব ভালেই হ'ব যিয়ে নহক মই মানে চাউচৰিয়া দেখাই আছো আল্ট্ৰাচাউণ্ড বোৰ হেৰিত কৰো ষ্টাৰ লেৱত কৰি আছো
অহ
ষ্টাৰ লেবৰ সেইখনতো আকৌ ঢেৰ দাম বাপৰে বা
সেইখনতো একদম ক'বই নালাগে
সেইদিনাখন সে লেভেল ওৱান টো কৰিবলৈ যাওঁতে একদম মোৰ একদম দচ হে দচ হাজাৰ টকা মানে গুচিয়ে গ'ল মই বোলো আহ আহিছিলো হে আল্ট্ৰাচাউণ্ড এটাত দহ হোজাৰ টকা নাই নালাগে আছা নাযায় নহয় লগত
মোৰ লগত কিন্তু মানে প্ৰত্যেকবাৰে গৈছিলে
চৰকাৰী হস্পিতেলতহে যায় বোলে চিনেমা চা
উম মানে কি আমাৰ এই আচাজনী মানে ডক্তৰৰ লগত হেৰি আছে যে হাত আছে যে
অহ অহ অহ নহয় ডিষ্ট্ৰিকত হলে নি অহ মই যে এতিয়া নগাঁও ডিষ্ট্ৰিকত দে
অহ
এতিয়া আচাজনী মৰিগাঁও ডিষ্ট্ৰিক হে অ মই যদি মৰিগাওঁ ফালে যদি দেখালো হয় আ মৰিগাঁওত তেনেকোৱা ভাল মানে।
ক'তনো দেখাবিনো ভাল নাই দেখোন নগাঁওতে ভাল আছে।
নগাঁও নহ'লেও গুৱাহাটীয়ে যোৱা যায়। সেইকাৰণে নগাঁতে দেখাইছো।
ভালে কৰিলে।
আমাৰ ন কিবা এটা মানে অকণ সৰু সুৰা হলে নগাঁওলৈকে যাওঁ বেছি ডাঙ হলে গুৱাহাটী যা মৰিগাঁওলৈ আমি চিন্তা নকৰোৱে আমি খাবলৈহে মৰিগাঁও যাওঁ
এই মৰিগাওঁতো এনেও যোৱা নহয় ইমান আমিতো খালি মুভি চাবলৈহে যোৱা হয় আৰু বেলেগ কামেই নাই
মইতো খাবলৈহে যাওঁ আৰু কিবা কাপোৰ কানি কি কিবা এটা ল'ব হ'লে তাকো এনে নৰ্মেল কাপোৰ আৰু ঘৰত পিন্ধা নাইবা কিবা প্ৰয়োজনিয় বস্তু বোলে ঘৰুৱা তেতিয়া মানে যাওঁৱ নহলে মৰিগাঁৱত বেলেগ কাম নাই এই কাগজ পত্ৰৰ কাম খিনি থাকে আৰু চাৰ্কুল অফিচ
ম হৈছে স ৰঙা চ একো নহয় ন
অহ নাই ৰহাতটোতো আৰু আশা কৰিবই নোৱাৰি একো
উম মাৰটো চব ৰসাত হৈ যায়
অহ এয়া হেৰি কি বুলি কয় যে এ মানে মৰিগাঁও চিনেমা হলতো চিনেমা চাইছনে
অহ দুবাৰমান চাইছো
কেনেকোৱা লাগে নো মই আজিলৈ চিনেমা হলত চিনেমা চোৱা পোৱা নাই
উম বঢ়িয়া ভাল লাগে হলটো মানে কি এ বনাইছে ন হ'ল তো নতুন নতুন যে। এচি চেচি চব দি দিয়ে মানে। দামটো এক্সট্ৰাকে নলয় আও। নগাঁও আকৌ সেইডালত মানে বেছি দাম। নগাঁও এইটো কিবা আছে সেইদিনা পাহৰিলো আও। এ সেইকেইটা বন্ধই হ'ল আৰু। বাইপাছৰটো যে ৰিফলেক্স কনে কিবা নাম আছে। সেইটোত গৈ সেইটোত গৈ। পোৱা নাই যাম যাম বুলি ভাবো যাবলৈ মানে দিগদাৰ হয় স্কুটি বাইক কেনেকোৱা লাগে যাবলে। লাইন গাড়ীত যাব নোৱাৰি।
আৰু দুই তিনি ঘন্টা তাতেতো বন্দিয় হোৱা আছে।
উম আৰু দামতটো অলপ বেছি মানে তাত মানে যিমান ধুনীয়াকে বনাব। আকৌ সিমানে দামটো বেছিকে লয়।
আচ্ছা মই তাকে মৰিগাঁৱত যাবলৈ মানে।
এই যতীন বৰা অঐ যতীন বৰা মুভি এখন ওলাব নহয় এখন চাব পাৰিবি। যন বাৰ মুভি এখন ওলাব নতুনকে।
কেতিয়া।
দিন আছে কেইদিনমান।
তাকে সেই দিনলে আকৌ মোৰ আকৌ দিন আকৌ বেলেগ হৈ যাবগৈ যে।
তই এতিয়া হেৰি চাব পাৰিলি হয় এইখন ককা দেউতা হাতী আৰু নাতি। চোপাচুপিতটো পুৰা ধামাকা চলি আছে।
অ গম পাইছো বাৰু তই চালি জানো।
এই নাই উঠনি অলপ আগত মই লগৰজনী ফোন কৰি উঠো। উঠিছোহে তাই কৈছে বসন্তি নাইয়ে দেখোন ক'ত যাম বোলে। গাড়ীৰ কথা কৈছে বাদ দে আৰু বোলে কেনচেল কৰিলো বোলে।
আৰু গৰমতটো যি পৰিছে মানুহ যে যাব কৰিব। নোৱাৰা হৈ গৈছে ভগৱান ইমান গৰমত। সেইটোয়ে মানে টিকেটটো আকৌ পোৱাতটো। মানে সহজ হবও লাগিব নহয় এতিয়া পাবি বাও।
আজিকালি অনলাইনতো নাপাই ঘপকে বহুত দিনৰ আগতে বু।
বুকিং কৰি থৈ দিয়ে মানুহে সঁচা কথা। নোপাই যে আজিকি একো এভেইলেবল নাথাকে, মানুহবোৰে চাবলৈ আজিকালি চব ঘৰতে বহি বহি মোবাইলত। হয়।
কিন্তু মানে কি হিন্দী কেইখন মোবাইলত চাব পাৰি, অসমীয়া কেইখন নাপাও যে।
নাপায় অ হিন্দী কেইখনো। লগতে ৰিলিজ হৈ যায় হিন্দী কেইখনো।
যত চ পায়।
থাৰ্ড পাৰ্টি এপত আহিয়ে যায়গৈ কিন্তু সেই। অসমীয়া চিনেমা বহুত কেইখন নাচালো দেই মই। এইবিলাক নাচালোঁ। এইেয়া কাঞ্চনজংঘা কিবা কিবি জুবিনৰ চিনেমা একোৱে নাচাল।
উম, হেৰিখন চালিনে নাই নতুন মুভিখন।
ৰৌ ৰৈ বিনা লৈ চাব নাচা লোৱে নহয়।
উম।
কি কম আৰু জীৱনত শান্তিত থাকি।
তোক সেইখন চাবলৈ নে কিবা এখন চাবলৈ মই লগ ধৰিছো।
এই কলেজত পঢ়ি থাকোতে লগ ধান আছিলি নেকি এইবাৰ।
অহ।
তহঁতি যে চবেই যে।
কলেজৰ লগৰ কেইজনী মানে কি জানানে, এজনীও নাযায় সিহঁতৰ লগত মানে। বহুত বেয়া নাযায় কতো।
মই যাবলৈ বিচাৰো কিন্তু সেই মোৰ মানে পৰিস্থিতিবোৰ মানে মোৰ খেলি মেলি হৈ থাকে।
এই তোৰতো বা বুজি পাইছো কিন্তু ইহত ইহঁত কেইজনীটো যাব পাৰে হয় সিহঁতে মানে বয়ফ্ৰেণ্ড। লগত যায় যে, লগৰ বিলাকক গুৰুত্ব নিদিয়ে ইমান।
সেইটোৱে আৰু যাৰ মানে তেনেকুৱা থাকে ন এ নিজে। টো নিজৰে বেয়া লাগিব সময়মতে কাৰণ তোৰ লগত সদায়তো নাথাকিব। তাই ন ভাল পোৱা মানুহজনৰ লগতে। ঘুৰি ফুৰিব, তই মানে এদিনা এদিন তোক অপচন বনাবই। সেইকাৰণে মানে ময়ো অকমান ভাল নালাগে। যাৰ মানে থাকে ন এনেকুৱা হাজ। বেন নাইবা বয়ফ্ৰূ তাহতক মানে ডিষ্টাৰ্ব দিবলৈ ভ বেয়া পাও মানে, কাৰণ আজিহে তোৰ লগত। যাব কাইলৈকে ডাইৰেক্ কৰিব বোলে উ মই আজি নাযাও দিয়া মোৰ বোলে মানে মানুহ। জনৰ লগত যাম কিবা কিবি কৰিব।
লগত থাকো আৰু মানে ইমান হেৰি নাই।
তাকেতো। সে সমনীয়া ল'ৰা ছোৱালী আমাৰতো গাঁৱতো তেনেকুৱা লগৰ ছোৱালীও নাই। নেমাতো নহয় কাকো মানে এনে সৰু পৰা তেনেকে মানে ডাঙৰ হলো যে। মানে ইমান মানে টামচে নাৰাখিলো লগৰ চৰ বুলিবলে।
আমিতো একেলগে পঢ়া সৰু পৰা। মোৰ মানে বিয়া হোৱা কাৰণে গেপ দিয়া গ'ল যে।
অ অ।
সেইটো কাৰণে মানে বি এ টো একেলগে পঢ়া নহল।
উম সেইটোৱে, চব বেলেগ বেলেগ কলেজ স্কুলত পঢ়িলে গৈ আমি কিজনী বাৰু যেনেকে কলেজতহে লগ পাইছো গৈ নহ?
উম বি এ পঢ়োতেহে। কত কাক লগ পাই যাও, পৃথিৱীখন গোল যিহেতু কত কাক লগ। খাই যাব।
তাকেতো কাৰ লগত ভাই মিলি যাওঁ কোনো ক ধৰিবই নোৱাৰা হৈ যায়।
উ
সেইটোৱে। যাব লাগিব এদিন মান ওলাব লাগিব বুজিছ। মই আজৰি বিজয়ী হৈ লওঁ তাৰপিছত ওলাম দে।
উম উম যাব একেলগে ভাল লাগিব।
উম
এতিয়া ওলাই থাকিব মুভি টেনশ্যন নাই।
অ ওলাব ওলাব এনে যামেই তেতিয়া আৰু অক্টোবৰ মানত গলে বেছি ভাল লাগিব।
উম!
হব দে নহ'লে তো অকমান ৰেষ্ট কৰ মই অকমান শু উম!